ভাত খালে।
ভাত খোৱা নাই বৰ্তমান। দিয়া এ ভাত মানে মানুহ সদস্য বিলাকক দিছো আৰু
উম,
নিজে খোৱা নাই, তই খালি?
নাই খোৱা বনাবল আৰম্ভ কৰিছেহে আমাৰ জনী
কিয়? ইমান দেৰিকে।
এ, ডিউটিৰ পৰা অহা দেৰি লৰাক পঢ়াই আছিলো।
উম। মই বনালো বাৰু ময়ো দেৰিকে বনাইছো আমাৰো খোৱা দেৰি হয় মানুহতো গা কথাাবলৈ
আমাৰ সেয়া আৰম্ভ কৰিছেহে, উম
কিয় মানুহটোৱে বনাইছে যে তই?
মই ভ পোৱালি পঢ়াই আছো যে।
অ আচ্ছা।
তেতিয়াহে মিলে নহ'লে ক'ত সাতটা বজাত আহি পাইছোহিহে।
উম। মই বনাই কৰি লৈ আজৰি হৈ পেলাই বহি আছিলো তাৰপিছত খাওঁ বুলি কলে যে মই কৈছো দি দিওঁ আমি দেৰিকে খাম আমিতো দেৰি ভাত, এঘাৰটা বাজেই। শুটে কৰোতে বাৰটা চাৰে বাৰটা এটা বাজেই। সেইকাৰণে দেৰিকে খাম আৰু। কি বনাব এতিয়া আমাৰ?
হম।
মাংস।
দাম কমিছে যে খুব খাইছে ন?
আগতে কাম নহৈছিলে যে।
উম।
মইটো কাম কৰিয়ে থাকো মোৰতো সদায় অম গৰু আহি কাম বিজনেচ আছেই।
উম।
মোৰ কাম থাকেই খালী কৈ মই বহি নাথাকোৱে।
উম, এ আপুনি যে সেইদিনা মানুহ কেইজনীৰ কথা কৈছিলে কি হ'ল?
তাকে যাম বুলি অ', মানকেইজনীয়ে মানুকেইজনীক ক'লো ইমান ধুনীয়াকৈ বুজাই দিলো। হয় নে? মান ভালদৰেে বুজাই যে এনেকে তেনেকে ছমাহ আপোনালোকৰ এগ্ৰ্ৰীমেণ্ট কৰিব, এই ছমাহলৈকে আপোনালোকে ওলাব নোৱাৰে কামৰ পৰা, হা।
উম।
কৰিব লাগিব তাৰপিছত দৰমহা সাত হাজাৰ টকা দৰমহা দিব।
উম, প্ৰথমতে ইষ্টাৰটিং।
হা?
ষ্টাৰৰ্টিং সাত হাজাৰ পাব, তাৰপিছত বাঢ়িব।
অ', তাকে কৈছোঁ মইছো সাত হাজাৰ টকা ফাৰষ্টতে সাত হাজাৰ টকা দিব। দিয়াৰ পাছত আপোনালোকক ছমাহৰ পাছত আকৌ পইচাটো তেনেকে ক'লো কৰি লোৱাৰ পিছত কৈছে অ', ঠিক আছে মই হেৰি অ', খবৰ কৰিম অ', খবৰ দিম খবৰ দিম বুলি ক'লে। তাৰ পাছৰদিনাখন আহিম বুলি ক'লে মানুহ কেইজনী নাহিলে মইতো কৈছিলোঁৱে যে লৈ যাম বুলি, নহয় জানো?
উম।
সোমবাৰে মই লৈ যাম বুলি ক'লো, লৈ যাম বুলি কওঁতে মানুহকেইজনীয়ে এতিয়ালৈকে খবৰে নিদিলে সিহঁতৰ পইচা ক'ম হৈছে বোলে সাত
উম।
সাত হাজাৰ টকা, উম আমি বোলে ন' হাজাৰ টকাত কৰি আছো বোলে কাম কৰিছিলো কাম, মইছোঁ ন' হে হাজাৰ টকাত ধৰা ক'ত কৰিছে নাজানো সাত হাজাৰ টকা দিব। সাত হাজাৰ টকা আজি প্ৰথম সাত উম?
ইমান পইচা আজিকালি কোনেও নিদিয়ে।
নিদিয়ে অ'।
পাবলেই নাই কাম এতিয়া।
তাকেতো মই বোলো লৈ গ'লে মোৰো কিবা এটা হ'ব।
উম।
সিঁহতে নাহিলে আৰু সেইকাৰণে ময়ো ইমান ফোন কৰা নাই কাৰণ, তহঁতৰ তহঁতে বিচাৰ কবি ন' মোকতো কাম দৰকাৰ নহয়। তহঁতক দৰকাৰ হ'লে তহঁতে মোক ফোন কৰিবি, হয়নে?
উম, অ'।
তাৰপিছত এতিয়া নকৰিলে সেইকাৰণে, ময়ো ইমান এটা গুৰুত্ব নিদিলোঁ আৰু।
উম, একো নাই, একো নাই, তেওঁলোকৰ নিজৰ ওপৰত হে কথা নিজে ইনকাম কৰিব নিজে কাম কৰিব হয় নে নহয়?
অ'।
উম।
যাতে পইচাটো বেছি লাগে, পইচাটো বেছি লাগে ছমাহৰ পাছত পইচা এনেও বঢ়াব। ছমাহৰ পাছত বহি বহাব তাৰ পিছত আ
ছমাহত বঢ়াব এবছৰত প্ৰত্যেক বছৰতে বাঢ়িব।
অ', এবছৰত বাঢ়িব, ছুটি মাহটোত ছুটি। কেইদিন পাব সেইটো কৈছোঁ তাৰপিছত আকৌ তোৰ এইবিলাক দুদিন ছুটি সেইয়া নিজৰ নিজৰ হিচাপত দুদিন ছুটি পাব আকৌ এইবিলাক বিহু পূজা এইবাৰ ঈদ কিবা কিবি আহিলে সেইফালৰ পৰা চুটি পাব।
উম।
সেইখিনি গোটেইখিনি বুজায় দিলো মই। তাৰপিছত কৈ ঠিক আছে আমি সোমবাৰে যাম আৰু মই কৈছো সোমবাৰে গ'লে আপোনালোকৰ যদি কাম কৰাৰ একপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে হেৰি দুদিন টেৰিং মাৰিলেই পাই যাব।
উম।
গোটেইখিনি ক'লে কৈ লোৱা পাছত আজি যাম বুলি কৈ নগ'লে আৰু মই সেইকাৰণে গুৰুত্ব নিদিলো আৰু আজি এজনী গৈছে নহয় ন?
উম, আজি দুগৰাকী গৈছিলে মানে এগৰাকীয়ে কৰিব এগৰাকী লগত গৈছিলে।
অ', সিদিনাখন যে মিটিঙত যে গৈছিলে এগৰাকী যে কৰিম বুলি কৈছিলে গৈছেটো আজি।
উম, গৈছে অ, উম, উম।
অ'।
ভালে বাৰু মানুহ গৰাকী কাইলৈ পৰা আহিব ট্ৰেইনিঙত।
অ'। মানে মানুহগৰাকীক ওচৰতে লাগে আৰু দূৰত যাবলৈ অকণ দিগদাৰ যে, ওচৰত লাগে বুলি কৈছে।
উম।
এতিয়া ওচৰতে বুলি ক'লে এতিয়া ক'ত পেলাই ন' এতিয়া সিহঁতেহে জানে ক'ত পেলাব।
উম।
কেনেকী বাৰী বা পৰুৱা এনেকুৱা তেতিয়া পাৰিব।
উম।
উম।
কেতেকী বাৰীত। হা হা?
বৰষুণ দিছেনে?
বৰষুণৰ পৰা যে একো নুশুনি।
তাকেহে বৰষুণ দি আছে আমাৰ পিনেও।
উম আমাৰো দিছে।
ভালেও হৈছে বাৰু অকণমান ঠাণ্ডা হৈছে বতৰটো।
ঠাণ্ডা হৈছে কিন্তু হেৰি যে বৰষুণৰ পৰা যে কথা চথা একো নুশুনি।
উম।
ফোন কৰিলে।
উম
সেইটোহে এতিয়া।
তাকে উম উম।
এনে হেৰি মই বৰষুণ নিদিলে মই বাহিৰত ওলাই পেলাই কথা পাতো আমাৰ ইহঁতৰ আমাৰ ঘৰৰ মানুহৰ পৰাও হুলস্থূলত একো কথা পাতিব নোৱাৰি সিহঁতৰে কথা ধেৰ ওলাই।
উম।
ইটো কৰ সিটো কৰ সিটো কৰ।
উম
হা এতিয়া হেৰি ট্ৰেইনিং কি দুদিনে হ'ব নে কি?
এ এসপ্তাহ নহয়, দুই-তিনিদিনতে প্লেচ কৰাই দিব।
তাকেতো মানুজনী কাম কৰাতো এক্সপিৰিয়েঞ্চ আছেই।
উম, তথাপিও আমাৰ অফিচৰ পৰা অকণমান দিয়ে আৰু কিবা এটা।
অ', অ'। তাৰপিছত মানে কৰিলে মানুহজনীয়ে কৰিব, মানুহজনীৰ কামৰ বিশেষ দৰকাৰ ন।
উম, উম।
কৰক বাৰু।
মই লাজ নকৰোঁ ভাই সঁচা কথা কৈছো। ন লাজ নকৰোঁ কোনো কামত।
অ', কি আছে লাছ কৰিবলে?
পইচা পাম ভাই, ঘৰ চলিব ন।
আৰে কাম কৰি খোৱাাতটো একো লাজৰ কথা নহয় নহয়, তই কাম নকৰি পেলাই ঘৰত বহি থাকিলে ঘৰ নচলেতো। হয় নহয়?
উম, সেইটোৱে, কোনেও নিদিয়ে, কোনেও নিদিয়ে আজিৰ যুগত।
কোনেও নিদিয়ে।
উম।
এতিয়া আমি, আমি জানো কৰা নাই? আমিতো কৰি আছো ঘৰত ধৰ। দুই-এ পইচা নিজে উলিয়াইছো। ঘৰতে বহি যেনেকেই নহওঁক বা তোৰ চাক অ'।
উম।
মুৰ্গী দুটাকে পোহি ধৰ, হাঁহ দুটাকে পোহি তেনেকে আমাৰ আমাৰ ঘৰত হাঁহৰ কনী, হাঁহৰ কনী আছে হাঁহ পোহা।
সঁচাকে আছে?
উম।
কেইটা আছে?
মোৰ হাঁহ, হাঁহে আছে ছয়-সাতজনি মান।
নহয়, নহয়, হেৰি কণী?
কণী আছে। বাৰ-তেৰটামান আছে।
কিমানকে এটাত?
এ পোন্ধৰ টকা যোৰা হেৰি ফাৰ্মৰ এয়া দি
পঁচিছ টকা?
ত্ৰিশ টকা।
মানে এযোৰত কিমান?
ত্ৰিশ টকা।
মানে দুটাত ত্ৰিশ টকা, বেছি হৈছে নেকি?
বেছি হৈছে মানে হেৰি যে এয়া-এয়া ডিমে এয়া হে ডিমৰে দাম বাঢ়ি গ'ল আকৌ আঠ টকা
হয় নেকি? অ', মোক মানুহ এগৰাকীয়ে কৈ থৈছিলে হা আমাৰ বাইদেউ এগৰাকী, সেইকাৰণে সুধিছো। তেওঁ মানে হেৰি এই হাঁহৰহে খাই মানে কণীটো, এই মুৰ্গী কণী নাখাই। সেইকাৰণে সুধিছো। মই মানহগৰাকীক সুধি পেলাই আপোনাক ক'ম তেতিয়াহলে।
উম, মই আকৌ হেৰি হাঁহৰ কণী নাখাওঁ যে, মই হেৰি মুৰ্গী কণীয়ে ভাল পাওঁ।
মই আকৌ চবেই খাওঁ সেইটো মোৰ হেৰি নাই। কিন্তু হেৰি তেনেহলে বাৰটামান আছে ন?
উম।
মই মানুহ গৰাকীক ক'ম হা, কৈ পেলাই আপোনাক জনাম।
হেৰি, বাৰু! মই ৰাতিপুৱা ফোন কৰি পেলাই কম, দিব পাৰিম নে নোৱাৰিম।
অ, অ, ক আছে ক'ত? আপোনালোকৰ তাত আছে, ঘৰত আছে। অ, অ, তেতিয়া আপুনি অনাই কৰি থব পাৰিব, যদি এইফালেও কনফাৰ্ম হয়, সেইফালেও কনফাৰ্ম হয়, কিমান ক'লে যোৰা?
ত্ৰিশ টকা।
ত্ৰিশ টকা, এটাত পোন্ধৰ টকাকে।
অ, অ, হেৰি কৰি দিম। তই ৰাতিপুৱা মোলৈ ফোন কৰিবি।
উম, উম।
ফোন কৰিলে, উম, মানে মই উম, মা হঁতৰ সেইপিনে হাঁহ-হাঁহ আৰু মুৰ্গী কেইটামান পুহিবলৈ দি থৈছো।
উম, উম, উম।
তাতে মানে ডিম-চিম পাৰিলে বাকীখিনি মোক দি দিয়ে আৰু।
উম।
মোৰ হৈ যায়, মায়ে যিকেইটা পাৰে তাৰে দুটামান দি পেলাই এইকেইটা মই বিক্ৰী কৰি দিওঁ।
অ।
মই সুধিব লাগিব ফোন কৰি। যদি হয় এতিয়া মোৰ-মোৰ সেইফালৰ পৰাও এটা পইচা ওলাই থাকে, এইফালৰ পৰাও ওলায়।
সেইটোৱে, ভাল কথা আকৌ। আপুনি মোক খালি সেইটো সুধিব পেলাই কনফাৰ্ম দিব, মই সুধি পেলাই ওচৰ বাইদেউ গৰাকীক মই আপোনাক কনফাৰ্ম দিম হা।
উম, উম, আৰু এটা কথা শুন চোন, তঁহতৰতো হেফালেতো হেৰি এইবিলাক এ হেৰি কৰিব পাৰি ন, তহঁতৰ এইফালে গাহৰি-চাহৰি পুহিবলৈ জেগা আছে।
হেই, উম, নাই নালাগে এইবিলাক। কোনে এইবিলাক চাই থাকিব, সময় নাই।
নালাগে, মোৰ আছে নহয় সময়, মই লাগিম তোৰ গাহৰিত।
অ, পাৰে তেতিয়াহ'লে।
উম। দুটা দুইজনীয়ে ধৰ, তই দুটা দিলি, মই দুটা দিলো, তেনেকে এ হেৰি কৰি পেলাই দুজনীৱে সমানে
উম, সেইটো পাৰে কিন্তু, আমাৰ এইখিনিত সুবিধাও তাৰমানে, ইমান হেৰি নাইতো। গম পাইছে। যদি আপুনি কৰে, কৰিব পাৰে। কিন্তু আহি পেলাই দায়িত্ব আপোনাৰ, মই যিমান কণ সময় থাকো, সেইকণ চাই দিম, টেনশ্যন নাই।
উম।
গম পাইছে। ধৰি লওঁক, হেৰি চাৰিকাষটো বেৰি-মেলি, হয়নে নহয়!
তাকে।
হেৰি টাইপত, দানা-চানা দিব লাগিতটো ভালকে, খাবলৈ। অ, সেইটো নিচিনা লাভৰ কাম নায়েই, চিৰিয়াচলি কৈছো।
উম, ডাঙৰ জানো মই।
উম, উম।
মানুহ এটা ৰাখি দিলে হ'ল, দানা দি
অ উম।
হয় নহ
প্ৰথম অলপ দিন নিজে কৰিবচোন তাৰপিছত যেতিয়া উন্নতি হব তেতিয়া আমি মানুহ ৰাখি দিম ন।
যদি আপুনি এ পাৰে পইচা লগাব মইয়ো লগাম কিন্তু দেই সেইটো কামত আম
মাটো নিজে কৰিলে অকন, হম?
উম আমাৰ এইখিনিতে জেগা আছে আৰু এইখিনি এতিয়ালৈকে বৰ্তমান ইমান মানুহ নাইটো ধৰি লওক।
উম, উ উম। চিন্তা সেইটো কথা চিন্তা কৰিলে ভাল হ'ব কিন্তু দুইজনীয়ে যদি সমানে যদি তেনেকে মিলাও
উম ভালকে আপুনি কথাটো ভাবিব খালি হা। কথাটো ভালকে ভাবি পেলাই মোক ক'ব তেতিয়া মানে ডিচিশনটো দু দজনী ফালৰ পৰা হৈ গলে টেনচন নাই, ন।
কিমান লয় নে এটা পোৱালিত তোৰ পাঁচ হাজাৰ মান লয় নেকি?
অ সেনেকুৱাই হ'ব সেইতোৰো মোৰ মানুহ আছে বাৰু কোনো কথা নাই। উ আপোনাৰ চিনাকি আছে নে আছে নেকি?
উ মোৰ চিনাকি মানুহ নাই। বিচাৰিলে ওলাই যাব বাৰু সুধিলে কৰিলে তেনেকে এটাত পাঁচ
টো লাগে ন কাৰণ আমাক লাভৰ পৰিমণটো আমাকো লাগিব না আকৌ দানা পানী খৰচ আছে কষ্ট আছে না।
উ সেইটোয়ে।
উম ঠিক আছে দিয়ক মই সেই কাইলে কথা পাতিম আপোনাৰ লগত হা।
ৰাতিপুৱাই মোক তই ফোন কৰিবি।
অ অ ঠিক আছে অ।
যোৱা আগতে।
মই এই ল'ৰা পঢ়াই আছো যে ভাত পানী অকমান বনাই আছো চাগে অ লাগি পেলাই হেৰি কৰো আকৌ ৰাতিপুৱা ডিউটিও আছে যে কাইলে কথা পাতিম ন।
উম উম।
অ ঠিক আছে দিয়ক ৰাখ
উ উ গুড নাইট বাই।
চুইট ডিনচ্